হেল্ল'।
কি কৰিছ'?
নাই, বহি আছো এনে।
অ।
হয়।
গৰম ভাই, সেইয়ে বহি আছো।
অ বে আৰু মহ হৈছে ৰে, বহুত।
উম, আমাৰ ইমান নাই এতিয়া গৰমৰ দিনত অলপ বন্ধ হৈ যায় মই
অ' আমাৰটো হৈছে ইমান সৰু সৰু মহ' আৰু ৰাতি শুৱোতে পোক চোক আহে।
অ' আৰু আঠাখন ন টানিলে কিবা বতাহ নাহে।
অ' ন আমাৰো নাহে অ' ৰে বহুত গৰম।
উম, অ' তোৰ এনেকুৱা হৈছে নে কেতিয়াবা যে এই কৈ গুগল পে'ত পইচা সোমাইছে বা তোৰ ট্ৰানজেকশ্যচন হিষ্ট্ৰীত দেখোৱা নাই।
হে
অ' হৈছে তোৰ লগত
উম, না
মোৰ এতিয়া মানে গ'ম পোৱা নাই, পইচাটো সোমাইছে নে নাই কাৰণ মোৰ ট্ৰানজেকশ্যচন হিষ্ট্ৰিত দেখোৱা নাই।
আৰে কিয় তোৰ কিমান পইচা আছে আৰু বাঢ়িছেনে নাই গ'ম নাপাওঁ।
কিন্ত, মোৰ মনত নাই লাষ্ট কিমান আছিল মোৰ।
এই ৰাম চাব লাগে।
কিন্তু পেইড দেখাই আছে।
পেইড দেখাইছে যদি মানে পেইড হৈছে।
বাট ট্ৰানজেকশ্যচন হিষ্ট্ৰিত নাই আকৌ
হয় নেকি।
উম।
তেন্তে চা জি পেট গৈ এম এচ ডাইট্ৰেক প্ৰাইভেট লিমিটেড এটা হেৰিটো আছে। তাতে চাই যে টাইম
চাইছিলোঁ। তাকেতো একো নাই যে ট্ৰানজেকশ্যচন। লাষ্ট যে দিছিলে সেইটোৱে আছে।
সেইটো লাজ যেতিয়া দিছিলে সেইটোৱে দিছে।
নাই আজি কালি মানে মই চাইছো টুৱেণ্টি ছিক্স বুলি দেখাছে এপত যোনটো দেখাই। টুৱেণ্টি ছিক্স তাৰিখে সোমোৱা বুলি দেখুৱাই আছে হা, আজি কেই তাৰিখ টুৱেন্টি চেভেন। অ' ত বাট মই এতিয়া চালো বা তাতে একো ট্ৰানজেকচন। হিষ্ট্ৰি নাই, পেট দেখাই আছে বাট মই এতিয়া গমো নাপাও।
পাইছ কালি তেন্তে কাৰণ কি ময়ো কালিয়ে পাইছো। কালি পাই পোৱা পিছতহে মই ৰিচাৰ্জ কৰিলো ফোন।
আচ্ছা তে কিয় বা হেৰি দেখুওা নাই আৰু মই গমো নাপাও বাঢ়িছে নে নাই।
উম। অ' ভাই মোৰ গাটো খোজায় বহুত অশান্তি লাগি আছে, অ'ভৰিত, হাত তত ডিঙি
উম, হম কিয় বা হৈছে?
তাকে এনে হঠাৎ, হঠাৎ খোজোৱা উঠে দেন পিছত লাইক সে হৈ যায় এনেকে বিচাই ধৰিলে, যেনেকে বেছি বেছি হৈ যায়, গোটা-গোটা।
আৰু ডক্টৰ এতিয়ালৈ মেইন কজটোও কোৱা নাই, এনেকে ষ্টেট কৰিব দিহে আছে চোন
অ' ভালকে ডক্টৰে দেখালেহে দিব। সদায় যে বেলেগ, বেলেগ ডাক্তৰ তেনেকে বেলেগ, বেলেগ মানে যোনটো ডক্টৰ ডক্টৰক জি এম চি দেখাইছিলো, সেইটো ডক্তৰৰ ওচত নেক্স গ'লে, সেইটো ডক্টৰক নাপাওঁ, বেলেগ ডক্টৰে চেক কৰে এনেকে টো চেঞ্চ উম' প্ৰাইভেটত গ'লে কেতিয়াবাতে চাই মেলি এদিন, এদিন টেষ্টত গ'ল। ছেকেণ্ড দিনত ৰিপৰ্টবোৰ চাই কিনে ঔষধ বাষধ দি কিনে শেষো হ'লে হয় তেতিয়ালৈকে
হয়, কিন্তু এইটো এই এলাৰ্জিটো প্ৰাইভেটত দেখাব লাগিছিল। সেই ল'ব প্ৰায় অকণমান বেছি।
উম, কিডনীৰোতো তেনেকুৱা নহ, এতিয়া কিডনীৰ কি হৈছে মোৰ মানে এনেকুৱা লাইক স্পীডত মুতে যে স্পীডত সেনেকে প্ৰেস্ৰাৱ কৰিব নোৱাৰো। অলপ, অলপকে অ' অলপ- অলপ। পেচাব যায় মোৰ, এনেকা স্পীডত নোৱাৰি, মানে নোলায়ে ভাই, মই যদি পুছো কৰো পুচ কৰিলেও মানে নোলায়, স্পীডত লাহে লাহেকে আৰু অলপমান পানী নাখালে, একদম ধিয়া হৈ যায়।
অ' এই জি এম চিত সেটোৱে দিগদাৰ ন'।
উম'।
ডক্টৰ বদলি থাকে।
তাকে
উম তাৰ আধা, আধা যে জিদা চব ইণ্টাৰ্ন হয় এইবোৰ।
উম'।
এতিয়া আৰু এই পইচা শেষ ভাই, এতিয়া নেক্সট মাহত দেখাব লাগিব।
উম'। সেই প্ৰাইভেটতে দেখাই ল'ব লাগিছিল, ষ্টাৰ্টিঙতে ন '। অহ।
মই জানা প্ৰাইভেটে প্ৰীফাৰ কৰো। কাম পটককে হৈ যায়, হেৰিও হৈ যায়, ভালকে চায়।
অ' সেইটোৱে আৰু এটা টাইম দিব অহ সপ্তাহত আহ সেনেকুৱা
উম-উম,
সেই জাইছা যদি তই টেষ্ট কৰিলি সেই টেষ্ট কৰি যদি আৰু প্ৰাইভেটত দেখা সেনেকে তো নাচাই সিহঁতে।
অহ, গৰমেন্ত মেডিকেলত টেষ্ট এইবোৰ টেষ্ট ৰিপৰ্ট এইবোৰ নাচাই এ সিহঁতে আৰু কৰিব। কৰিব টেষ্ট।
উম, সেইটো নিজাকে, কি
কি যে হৈ আছে ন। মই মানে মানিছো ভাই দুইহেজাৰ ছাব্বিশ খন ভাবিছিলো এ ভাল যাব কি বোৰ ভাই।
তাকেই বেমাৰ ওলাই আছে। ভালকে কচটোও গম পোৱা নাই তই।
অহ',
উম,
মোৰ লগৰ এজন টো অৰে আৰু মোৰ লগৰ এজ টো তাহি আৰু এনেকৈ এলাৰ্জি আছে পুৰা চকু মুখ চুখ শুকাই গৈছে বোলে।
কি হৈছে তাৰ?
হা,
কি হৈছে তাৰ?
সিয়াৰো এনেকুৱা এলাৰ্জি আছে ত চকু মুখ পুৰা শুকাই গৈছিল দেন সি আকেই মোক যোনটো এক কেলো মান লে ত' লেতকেলমান বুলি ক'লো অ' লেতকেলমান কেলো মানৰ এটা লোচন থাকে। খোজালে লগাব দিয়ে আৰু লিভ চাইট্ৰজেন বুলি এটা টেবলেট থাকে। কেলে এ সেইটোও দি সি আকৌ বোলে সেইটোৱে দিছে। চিঞৰিবোৰ খাই কিনে অ' শীত টো দুবছৰ ধৰি লেউচনটো লগাইছিলে কাম নিদিয়ে। দেন সি চাৰি পাঁচ মাহ উম, চাৰি পাচ মাহ সি তিনি চাৰি মান নেকি সি টেবলেটো সলাই দি লিভাৰচেত্ৰজন ডেন সি ঠিক হৈ গ'ল। তেনে আকৌ ইয়াৰ হঠাৎ-হঠাৎ, লাহে-লাহে আহি আছে। এলাৰজিটো।
গৰমৰ দিনত আহি যায় মানে।
অ, নাজানো অ, মোৰ বহুত অশান্তি লাগিছে।
নে কিবা খোৱাৰটো এলাৰ্জি আছে নেকি কিব খাই দিয় সেইটো কাৰণে হৈ যায়।
যোনটো নেকছ চেকেড বাৰ গৈছিলো যেতিয়া ছোৱালী জনী ছোৱালী ডক্টৰ কৈছে যে এইটো ইন্টাৰনে এলাৰ্জ হয় এইটো মানে কোনো বস্তু দি এলাৰ্জি নাই। হোৱা বা কিবা। অহ, ৱেডাৰ চেঞ্জৰ কাৰণে নাই হয় তোমাৰ ভিতৰুৱা এলাৰ্জি হয়। যোনটো মানে আহিব যাব এনেকুৱা। তাৰপিছত আজি দেখুৱ জনীক আকৌ অ, তাৰিছত আজি দেখুৱা জনীয়ে আকৌ কৈ আছে কি তুমি এইবোৰ টেষ্ট কৰিব তেতিয়া কছবোৰ গম পাম যে কিয় হৈছে এইটো। অ, এইটো ভিতৰুৱাই হয় নে বাহিৰৰ পৰা বস্তু দিও হৈছে।
তই কৈছা নে নাই যে আগৰ ডক্টৰটো কৈছে এনেকে ইণ্টাৰনেল বুলি।
আগৰ ডক্তৰ যদি তাৰ সন্মুখতে বহি আছিল ষ্টিল ম বাদ দে কোনে কই কৰে। উম, কৰিব দিছে যদি কৰিযযে লও।
উম, ক'ত কৰিবি তাতে নে প্ৰাইভেটত।
তাতেই চাগে নাজানো উম,
টেষ্ট কৰিলে কি দিব লাগে? তোৰ ব্লাড
উম, ব্লাড ল'ব ইউৰিন ইউৰিন টেষ্টটো দিছে।
উম, জামেলা ভাই।
তাকে, ভাই।
লাঞ্চ কৰিলি?
হা
লাঞ্চ কৰিলি?
নাই। লাঞ্চ মানে কৰি গৈছিলোঁ, ভাত
উম।
সেইকাৰণে জান, লাইক নিজৰ বেমাৰ চেমাৰ থাকিলে বিয়া চিয়াও কৰিব নালাগে। বেলেগৰ লাইক ধ্বংস কৰা। তে, তই কি ভাবিছ? মোৰ এইবোৰ কিয় আহি আছ ভন্টি কিয় আহি আছে? মোৰ এচথমাই কিয় আছে? বিকজ মোৰ পেৰেণ্টছৰ আছে, অ', মোৰ মাৰ এচথমাই আছে। পাপাৰে এইবোৰ কাৰণতো হৈ আছে। উম।
মোৰো মায়ে আজি টেষ্ট কৰাব যাব থাইৰেডৰ।
উম। সেইকাৰণে ভাই মইতো নকৰোঁ, সেইবোৰ। বিয়া চাদি কৰো তো লগ মই এইবোৰ কৰাত নাই। বাইলে বাচ্ছা এডপ্ট কৰি লওঁ মই কিন্তু এনে সঁচা কাৰণ কি তই তোৰ তাত যদি অলপো প্ৰব্লেম আছে তেন্তে তোৰ হাজবেণ্ডৰ তাত প্ৰব্লেম নাথাকিলে তোৰ যদি বাচ্ছা বেদ কৰ তোৰ স চাটো হয় জীৱন শেষ। গোটেই জীৱন সি বেমাৰত লাগিব সিয়ে, তাতকে ভাল নকৰাই ভাল নহলে যদিও কৰ এডপটৰ উম।
সেইটোয়ে আৰু কিছুমানৰ যেচ্ছা বহুত মানে লকে এনেকা এ নৰ্মেল টাইপ হৈ য, বহু ল চাফাৰ কৰে যে বাচ্ছাতটো জন্ম নিদিয়ক মই বেষ্ট ডিচিজনন হয় কাৰণ বাচ্ছাটোৱে চাফাৰ কৰে সনেকে
তাকে,
তাতছ মমান আগতে যদি তই মানে আগতেই যদি গম পালে বহুতে কৰে সেনেকুৱা আৰু কিছুমানতটো মৰমত নোৱাৰে ন অফ সেইটো বাচ্ছে পিছত চাফাৰ কৰে
তাকে সেয়ে আগৰ পৰা যদি গম পাই যে বাচ্ছাটো যদি এব নৰ্মেল পেদা হ'ব বা কিবা হ'ব এবৰচন কৰাই দে কাৰণ সি ধুনীয়া টোত অহাই নাই যদি সি পেইনোতো গম নাপাব ন মৰাৰ পেইনতটো তেতিয়াই মানে সেইৰি পেলাই দিয়া বেটাৰ কাৰণ কি মানুহ জন এই এইবোৰ জাল দি ডাঙৰ হ'ব কিমান েলে ভাই বডি এটাত কিবা কিবি হ'লে কিমান অশান্তি লাগে
মাকটোতো েলি বয় বাচ্ছাটোৰো দু কষ্ট ত
মানে কৰিব নালাগে, ভাই মূৰটো টেমা চেমা গৰম হৈ গৈছে।
কেইদিন ডক্টৰৰ হেৰি ক
অ' বহুত ভাল ভাই গৈয়ে আছে। গৈয়ে আছো আজিল এম আই হ'ব চাগে মেডিকেলতে দৌৰি দৌৰা দৌৰি কৰিবলগীয়া হৈছে।
উম, হ'লে ভালকে ৰিপৰ্টে অহা নাই এতিয়াও।
না ভালকৈ ৰিপৰ্ট আহিছে না ভালকে মেডিচিন দিছে
জি মেডিচিন দিছে জানো সেই মেডিচিন কিন্তুত মানে মই গুগল ঠিক আছে চেট জিপিটি অলপ ভুল ক'ব পাৰে গুগলত কৰি চাওঁ গুগলতো দেখাইছে। ছে
যে কি কয় এই যে লাইক অ' ডাঙৰ মানুহ লৰা
ৰ ৰ তই কৰিবি তই কৰ এতিয়া।